হেল্ল'। কি কৰিছ।
কি কৰিবি আৰু এনেই বিচনাতে। শুই বহি আছো আও কাম বন নথকা মানুহে আও।
অ মোৰ হে একে অ মোৰ একদম মো। জীৱনটো হে একে হৈ গৈছে কাম বন নাইকিয়া।
খাই ইটোৰ পিছত সিটো পৰীক্ষা
অ সেইটোয়ে মোৰ মানে মোৰ মোৰ মোৰ জীৱনটো মানে এনেকোৱা হৈছে একদম কাম বন নাই। এতিয়া একদম বঠা নাইকিয়া আৰু কি নাও এই কি বুট ঠা নাইকিয় নাও এখন মই বুঠা মই বুঠা ক'বাতে পেলালো মানে।
ইটোৰ পিছত সিটো পৰীক্ষা দিছা তাৰপা সেই পৰীক্ষাত পাছ কৰি কৰি ইটোৰ পিছত সিটো চা
এ নহয় নহয় নহয় নহয় মই মোৰ জীৱনটো কথাই কৈছো। জীৱনটো কথাই কৈছো মানে তো এনে কৈ আছে মানে একো ভিত্তি নাই ইটো ইফালে দলিয়াইছো ইটো সিফালে দলিয়াইছো তাৰপিছত গৈ আছো। গৈ আছো কৰবাত পাম কৰবাত পামগে তেনেকোৱা আৰু।
এতিয়া এতিয়া স্নাতক মহলাৰ পৰা গৈ আকৌ ওপৰলে গৈছা।
এ এইবুলি কথা নাই মানে মই এতিয়া ই টো সিটো কিবা এটা কৰি আছো মানে একেটাকে মানে মোৰ একো হোৱা নাই ন এতিয়ালৈকে। সেইকাৰণে মানে কৰি আছো কিবা এটা হওক বুলি। ইটোতো মই পূৰাইছো সিটোতো পূৰাইছো তাৰপিছত এতিয়া অ কথা এটা নহয় মই তো সুধিম বুলি ভাবি আছিলো মই মই মানে হেৰি কৰিছিলো হা মই এতিয়া নতুনকে নামভৰ্তি কৰিম বুলি ভাবিছো।
অ অ তোৰ হেৰি নহয় অ এ সমাজ সেৱা বিভাগৰ পৰীক্ষা কেনেকোৱা হ'ল।
অ সেই সমাজৰ বিভাগত ভাল হৈছে। এইটো এম এছ ডব্লিউ বুলি কয় এম এছ। ডব্লিউ সেইটো ভাল হৈছে সেই ভাল হৈছে মানে মোৰ কি হল সে টো মানে মোৰ পৰীক্ষাবোৰ। ভালকে পঢ়া হোৱা নাই ন মই সেইটো কাৰণে পঢ়া নাছিলো মই পঢ়ি আছিলো মানে বাকীখিনি দিবৰ কাৰণে মোৰ একদম অলপমান মানে হেৰিটো অলপ বেলেগ আছিলে ন আমুক টু কৰিম তামুকটো সেইটো কাৰণে সেইবোৰৰ কাৰণে পঢ়ি আছিলো। পঢ়ি থকা মাজতে যেনিবা এইটো বোলো দিওঁ এইটো যেতিয়া মোৰ অলপ মানে মনটো আহে। এইটো পঢ়িবৰ কাৰণে এইটোৰ যিখিনি কাম সেইখিনি কাম কৰিবৰ কাৰণে। বা এইটো বি দ্বীপ বিষয়ে যিবোৰ আৰু মানে সেইবোৰত অকনমান নিজকে ব্যস্ত কৰি ভাল পাওঁ কাৰণে তাকে ভাবি আছো বোলো কৰিম। আচ্ছা শেষ।
আৰু ইয়াত মানে
সেইদিনাখন। মই।
ত এইটো ফালৰ পৰা তো মানে বহুত কিবা কিবি মানে সোমাব। পাৰিবি।
অ সেইটোৱেই আৰু ভাল মই এইটো পঢ়িলে ইটো সিটো কিবা এটা
অহ। সেইটোকে কৈছো এইটোপা মানে তই বহুত খিনি ধৰ আজিকালি সমাজ সামাজিক কাৰ্য কিমান কি কি ধৰণৰ হেৰি ওলাই থাকে ত বিভাগ বিলাক ওলাই থাকে সেইবোৰ বিভাগত তই যদি অ তাত মানে যোগাযোগ কৰ তেতিয়া লগালগ তাৰ সেইবিলাকত
সেইটোৱে সেইটো
আহ আজিকালি আকৌ মানুহক মানে তোৰ সেৰিত
আছিলো তাত লাগি আছিলো সেইকাৰণে বোলো ঠিকেই আছে।
অ এনে কেনে কেনে?? এনেকুৱা ধৰণৰ প্ৰশ্ন বোৰ আহে তাত। হ শুনিছ নে?
সেইটোৱে কৰো বুলি
অ নহয় এনেই
তই এতিয়া কি কৰিম বুলি ভাবিছো মানে। শুনিছনে হেল্ল'? অ মানে আৰু কি মই কামবোৰৰ কাৰণে কি ভাবিছো গম পাও নাই! মইতো সেইটো পঢ়িয়ে আছো এইটো এতিয়া সমাজ সেৱা বিভাগৰ কাৰণে, তাৰপিছত আৰু শিক্ষিত শিক্ষাৰ দিশতো মোৰ মানে পঢ়ুৱাবলে অলপমান মন আছিলে।